নমস্কাৰ আপুনি ব্যস্ত আছে নেকি?
নাই নাই নাই বে
অ আপুনি যদি ব্যস্ত নাই আপোনাৰ বহুমূলীয়া সময়। অকনমান মখ দিবনে?
হয় হয় নিশ্চয় কওকচোন।
হয় আপোনাৰ লগত মই অকণ ফটোগ্ৰাফীৰ বিষয়ে কথা পাতি শুনিছিলো মানে যিহেতু আপুনি ফটোগ্ৰাফীৰ ৰ লগত জঢ়িত। অকনমান মানে আপোনাৰ পৰা। সময় উলিয়াই মানে ফটোগ্ৰাফী আৰু ভিডিঅগ্ৰাফীৰ বিষয়ে জানিব বিচাৰো।
হয় হয় এই বিষয়ত কথা পাতি মই খুবে ভাল পাওঁ, নিশ্চিয় পাতি ভাল পক বাৰু কি ক বিচাৰিছে।
হয় উ মই আক ফটোগ্ৰাফীৰ বিষয়ে শুনি আহিছো কিন্তু মই মই মানে ফটো গ্ৰাফিৰ বিষয়ে ইমান ভিদিও গ্ৰফিৰ বিষয়ে নাজানো, আপোনাৰ পৰা মই প্ৰথমতে ফটোগ্ৰাফিৰ বিষয়ে জানিবলৈ বিচাৰো অকনমান।
হয় হয় ফটোগ্ৰাফীটো ধৰক আপুনি নাজানিলেও এনে আপোনাৰ এটা নিশ্চয় ধাৰণা আছেই চাগে কাৰণ আপুনি দেখি দে মোবাইলত বা কেমেৰাত ফটো এটা ক্লিক কৰি দিয়ে সেই ফটো বুলি কৈ দিয়ে তেনেকে ত আচলতে ধৰক এতিয়া ডফিনেচন টাইপত ক'ব গলে মই আপোনাক ক'ব লাগিব যে কেমেৰা বা মোবাইলৰ সহায়ত যদি কোনো এটা মানে মুহুৰৰ্ত বা দৃশ্যৰ মানে এটা স্থিৰ ছবি স্থিৰ ছবি এটা তোলা হয় সেইটোকে আচলতে ফটোগ্ৰাফি বুলি কোৱা হয়। আৰু ভিডিঅগ্ৰাফীটো অলপমান বেলেগ ভিডিঅগ্ৰাফীটো আচলতে ফটোগ্ৰাফি হয় কিন্তু তাত এটা কি থাকে। মানে এ তাত এটা চলাচল থাকে মানে ভিডিঅগ্ৰাফি বুলি ক'ব গলে আমি ক'ব লাগিব। কেমেৰাৰ সহায়ত মানে কেমেৰা বা মোবাইলৰ সহায়ত চলন্ত দৃশ্য বা ঘটনা এটা, ৰেকৰ্ড কৰি বা তাক গল্প বা তথ্য আকাৰে উপস্থাপন যিটো কৰো আমি সেই কৰা খিনিকে আমি ভিডিঅগ্ৰাফি বুলি কওঁ সাধাৰণতে বা আপুনি বুজি পাইছে চাগে নেকি?
হয় হয় মই বুজি পাইছো ভাল লাগিলে মানে আপোনাৰ পৰা এই বিষয়ে জানিব পাই অ, যিহেতু আপুনি মোক ইমান ধুনীয়াকে ফটোগ্ৰাফ বা কি ভিডিঅগ্ৰাফি কি বুজাই দিলে আপুনি নিশ্চয় এটা কথা জানিব যে এজন যদি ভাল ফটোগ্ৰাফাৰ বা ভিডিঅগ্ৰাফাৰ হব লাগে এ তেওঁ আচলতে কেনেকুৱা হব লাগিব মাৰ তেওঁৰ কেনেকুৱা গুণ থাকিব লাগে বা তেওঁ কেনেকুৱা হব লাগে মোক এ তাৰ বিষয়ে অকনমান কৈ দি ভাল লাগিব।
হয় হয় নিশ্চয় ভাল ফটোগ্ৰাফ এজন হ'ব লাগিলে অকল মানে আপুনি কেমেৰা এটা বা ম'বাইল এটালৈ লৈ কিনে ফটো মাৰি দিলে তেনেকে ধ ভাল ফটোগ্ৰাফা হব নোৱাৰিব সাধাৰণতে ভাল ফটো গ্ৰাফাৰ বুলি ক'লে আচলতে আমি যিটো ধৰক আমি যিটো কাম কৰিব গৈছো যিটোৰ ওপৰত আমি ফটোগ্ৰাফীটো কৰিব গৈছো ত' সেই ফটোগ্ৰাফী সেই মে আমাৰ যিটো আচল সময় আচল সময়খিনিক আমি কেমেৰাৰ সন্মুখত দৃশ্যটো আমি তাৰ দৃশ্যটো ৰাখিব পাৰিব লাগিব। যদি আমাক অলাগতিয়াল ফটো আমি বহুত কৰো, বহুত ফটো মাৰো অলাগতিয়াল ফটো আমি মাৰো কিন্তু আমাৰ যিটো লাগতিয়াল বুজো আমি যদি সেইটোয়ে আমি নামাৰো তেতিয়া হ'লে এটা টো এটা ভাল ফটোগ্ৰাফাৰৰ গুণ নিশ্চয় নহ'ব মানে আমি ক'ৰবাত গ'লে কিবা এটা কাম মানে যিটো কামৰ কাৰণে আমি ফটোগ্ৰাফীটো যিটো আমাৰ টপিক দিছে সেই টপিকটো ওপৰত কৰিব গ'লে আমি সঠিক সময়খিনি আমি তাৰে সঠিক সময়খিনি আমি তাত মানে দক্ষতাৰ জৰিয়তে ধৰি লাগব লগতে আমাৰ এটা সৃষ্টীলতা এটা লাগিব মানে ফটোগ্ৰাফাৰ এজন হ'ব লাগিলে। তেওঁৰ এটা সৃষ্টিৰ এটা ম মন থাকিব লাগিব। ধৈৰ্য থাকিব লাগিব আৰু মানে আপোনাৰ পোহৰৰ জ্ঞান থাকিব লাগিব, তেওঁক লগতে কেমেৰা চলোৱাৰ অভিজ্ঞতা কিছু থাকিব লাগিব এই গোটেই খিনি থাকিলে তেওঁ এটা ভাল ফটোগ্ৰাফাৰ হব বুলি মই ভাবো।
হয়, হয়, হয় নিশ্চয় এ খুব ধুনীয়া তে আপুনি উ স কলে ফটোগ্ৰাফাৰো কেনেকুৱা হ'ব লাগিব বা কেনেকুৱা কোন থাকিব লাগে। উম ভাল লাগিলে মোৰ জানি অ তাৰ উপৰিও ধৰি লওক আমি ভিডিঅ' বা। সত্বোৰ মানে শুনি থাকো যে। অ ভিডিঅ'টো সম্পাদনা কৰিব লাগে বা সম্পাদনা কৰে বুলিয়ে জানো যে এইটো। এইটো মানে কৰিলে আচলতে কি হয় মানে এইটো কিয় প্ৰয়োজন হয় নেকি বহুত বেছি প্ৰয়োজন নেকি? কিনে মানে এনেই ভিডিঅ' বা ফটো বোৰ আমি সে কৰিব নোৱাৰো নেকি তাৰ বিষয়ে।
হয় আপুনি এটা খুবেই সুন্দৰ প্ৰশ্ন কৰিছে মই আপোনাক এই বিষয়ত কিছু বুজাই আছো মানে আমি। ভিডিঅ' এটা যেতিয়া আমি সম্পাদন নকৰাকৈ ভিডিঅ' এটা আমি সম্পূৰ্ণ কৰিম তৈয়াৰ কৰিম সম্পূৰ্ণকৈ। তাত কৰবাত নহয় কৰবাত কিছুমান ত্ৰুটি ৰৈ যাব। আমি এটা ভাল। ভিডিঅ'ৰ জৰিয়তে মানুহক যদি এটা ভাল ভাৱনা দিব লাগে। ভাল এটা ফিলিংছ দিব লাগে তেখেতসলকৰ লগত ইমচনেল লগত জড়িত কৰাব লাগে তেতিয়াহ'লে তাত আমাৰ। কিছুমান মানে বিশেষ আৰু কিছুমান বস্তুৰ প্ৰয়োজন হব যেনেকে চাউন চাউ। কৰি চাউণ্ড দিব লাগিব। আমাৰ পিছফালত চাউণ্ড থাকিব কিছুমান দুখৰ সময়ত দুখৰ চাউণ্ড সুখৰ সময়ত সুখৰ চাউণ্ড। বাছ আমাৰ যি। এতিয়া আমাৰ কিবা এটা বস্তু আমি ধৰক আহ এইটো চাচপেন্চৰ সময়ত চাচপেচৰ চাউন এনেকুৱা আমি। কিছুমান তাত এড কৰিব লাগিব হয়। হয় হয় লব লাগিব আৰু লগতে আপুনি ধৰক ভিদিওতোত আপোনি কেনেকোৱা ধাৰনা দিব বিচাৰিছে ত সেইটো গোটেইখিনি বিষয় হয়তো আচলতে আমি সম্পদনৰ জৰিয়তে সম্পদনাত আমি। তাৰ যিটো কালাৰ আছে যিটো মানে ৰং আছে। ৰং মানে আমি যিটো কৰো হয় হয় হয় হয় হয়। এই সকলোখিনি আমি ভিডিঅ' সম্পাদনৰ সময়ত চাই লোৱা যায় আচলতে ত' ভিডিঅ' সম্পাদন। এটা বহুত মানে বহুত অত্যাধিক মানে গুৰুত্বপূৰ্ণ বিষয় যদিও ভিডিঅ'টো কৰো আমি। ভিডিঅ'টো কৰাতে আমি তাৰ মুহৰ্তবিলাক লাচ ৰাখিব লাগিব কিন্তু ভিডিঅ' সম্পন্ন। গোটেইবিলাক এটা লগ লগাই কিনে এটা আমি আকৰ্ষণ তোলাৰ মানে এটা।
চেষ্টা কৰা হয় হয় হয় অ কি ভাল লাগিল। বাৰু জানি আহ মই মানে এটা কথা আপোনাক সুধিব বিচাৰো যে অ ধৰি লওক মানে কোনোবা এজন মানুহে অ ভাবিলে যে মই এজন ফটোগ্ৰাফাৰ। হম বা। মই ভিডিঅগ্ৰাফাৰ হোৱাৰ এটা সপোন মনত পুহি ৰাখিছে ধৰি লওক যে তেখেতে কেন কি। কৰিব লাগিব কেনেদৰে মানে সেই উ কি অ মানে তেখেতৰ সেই। কোনটো কামত আগবাঢ়ি যাব পাৰিব অকনমান মানে কৈ দিব কৈ দিলে ভাল লাগে।
উম হুম প্ৰথমতে। প্ৰথমতে আমি ফটোগ্ৰাফাৰ এজন হ'ব লাগিলে আমি প্ৰথমতে মই তেতিয়াই ক'ম আমি। পোহৰৰ কিছু জ্ঞীয়ান থাকিব লাগিব। বা আমি কেমেৰা ব্যৱহাৰ কৰিব জানিব লাগিব বা অকল কেমেৰা। বুলি নহয় আমি ধৰক কিছুমান মোবাইলেৰো আমি কিছুমান আলোকচিত্ৰ মানে কৰিব পাৰো। ত' আমি গোটেইখিনিৰ ওপৰত আমি মোবাইলে হওঁক বা কেমেৰাই হওঁক আমি ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰথম জানিব লাগিব লগতে আমাৰ লগতে আমাৰ পোহৰৰ। ওপৰত নলেজ থাকিব লাগিব পোহৰ ওপৰত মবাইলৰ মবাইলৰ নিয় হয় নিশ্চয়। হয় নিশ্চয় মোবাইলৰে কৰিব পাৰো হয় এনেকুৱা বহুত উদাহৰণ আছে যে। আমি মোবাইলেৰে কোনোবাই কোনোবাই বহুত ভাল ফটো ক্লিক কৰিও মোবাইলে। তেওঁলোকেও মানে। আপোনাৰ পুৰস্কৃত হৈছে এনেকুৱা বহুত উদাহৰণ আছে বা আজিকালি কৰ'বাত। ত আপোনাৰ মোবাইলেৰে কোনে কিমান ভাল ফটো তুলিব পাৰে তাৰ। কেতিয়াবা প্ৰতিযোগিতাও পাতে ত' আপুনি নিশ্চয় হয় নিশ্চয় মোবাইলেৰো এটা ভাল পথ ত আপুনি উলিয়াব পাৰিব কিন্তু আপোনাৰ এটা সঠিক মানে মোবাইলটো চলোৱাৰ ওপৰত বা আপোনাক যিটো থিম দিছে আপোনাক যিটো বিষয় বস্তু দিছে আপোনাক ফটোটো ধৰক আপুনি ক'ৰবাত প্ৰতিযোগিতাত গৈছে আপোনাক এটা এতিয়া বিষয়বস্তু দিছে যে এটা গাঁৱলীয়া পৰিৱেশ ত আপুনি ফটোটোৰ জৰিয়তে এটা ভাল গাঁৱলীয়া পৰিবেশ আপুনি দিব পাৰিব লাগিব আপোনাক গাঁৱলীয়া পৰিবেশ দিছে যদি আপুনি ফটো মাৰি থাকে চৰাইৰ বা চৰাইৰ মাৰিলো বাৰু গাঁৱলীয়া পৰিৱেশত পৰি যি টো আমি ধৰক যেতিয়া গাঁৱলীয়া পৰিৱেশ বুলি ক'লে এটা গোটেই গাঁওখনত এটা ভাল দৃশ্য এটা যদি আমি মুহুৰ্ত এটা আমি তাত বন্দী কৰিব পাৰো নিশ্চয় সেইটো ভাল লাগিব যদি আমি এখন গাড়ীৰ ফটো মাৰো আমাক যদি বিষয় বস্তু দিছে খন আমাক কি দিছে গাও দিছে আমি যদি গাড়ীৰে এখন ফটো মাৰো ত নিশ্চয় নহব ত' সেই বিষয়ত কিছু
অ মানে সাম্যক জ্ঞান থাকিব লাগিব হয় হয় এই কথাটো হয় একদম। ঠিক কথা কৈছে আপুনি আহ ধ বৰ্তমান সময়ত আহ আপুনি বা আমি। সলে জানো যে অ ফটোয় বা ভিডিঅ মানে অ যথেষ্ট খিনি গুৰুত্ব লাভ কৰিছে আহ হয়। তাৰ বিষয়ে আপুনি কি ক'ব বৰ্তমান সময়ত ফটোগ্ৰাফাৰ বা ভিডিঅগ্ৰাফাৰ এ কেনে? কেনে ধৰণে মানে কি গুৰুত্ব পাইছে বা তেওঁলোকে কি কি অ ব্যৱহাৰ কৰা। কেনেকৈ ব্যৱহাৰ কৰা হয় তাৰ বিষয়ে অকনমান জনাই
হয়, হয়, হয় ফটোগ্ৰাফি। এতিয়া মানে অকল এইটো এটা মানে আপোনাৰ পেচা হয় নাই এইটো মানে আপোনাৰ মানে আপুনি এতিয়া। এতিয়া বৰ্তমান ফটোগ্ৰাফীৰ এটা শিল্প হৈ গৈছে ফটোগ্ৰাফীৰ জৰিয়ত। আপুনি মানে এতিয়া আপুনি নিজে এজন স্বাৱলম্বী ব্ক্তিও হ'ব পাৰে। ত' আপোনাৰ অকল মানে মই চকত ফটো তলো যে ফটো উঠি ভাল পাওঁ কাৰণে। বা কিবা কৰো কাৰণ এটা বৰ্তমান ফটোগ্ৰফীটো বা ভিডিঅোগ্ৰফীটো হেনেকুৱা বিষয় নাই আমি যে সাধাৰণতে আমি যিবিলাক আমাৰ বাতৰি চাওঁ টিভিত বাতৰিবিলাক চাওঁ সেইবিলাকতো আমাৰ। চব ভিজুৱুলেশচন যিবিলাক আছে সেইবিলাকব ভিডিঅগ্ৰাফিয় হয় বা বহুতো ফটোগ্ৰাফী তাত দেখুওৱা ত' বা বাতৰি কাকত। তত যিবিলাক ফটো দেখা হয় তাত ফটোগ্ৰাফী ব্যৱহাৰ হয় বা আজিকালি বিয়া সবাহ যিবিলাক আছে। ত সকলো বিয়াতে প্ৰায় আপুনি ফটোগ্ৰাফাৰ বা ভিডিঅগ্ৰাফাৰ পাবই।
হয় হয় জন্মদিন এখনতো আজিকালি মানে উ ফটোগ্ৰাফাৰৰ। প্ৰয়োজন হয়।
হয় জন্মদিন ভাত মুখত দিয়া সকলো বিষয়তে মানে আপুনি ফটোগ্ৰাফীটো আজিকালি। জঢ়িত হৈ গৈছে লগতে আপুনি কৰ'বাত আহ ভ্ৰমণ কৰিব যাব তাত লাগিব বিজ্ঞাপ ন দেখাব লাগিব তাত লাগিব গতিকে সামাজিক মাধ্যম এনেকুৱা অনুষ্ঠানসমূহত সকলো।
আচলতে আমি মানে যিমান বোৰ কাম কৰো যিবোৰ অনুষ্ঠান পাতো আমি যাতে সেই। মানে? অ ভৱিষ্যতেলে ৰা ধৰি ৰাখিব পাৰো সদায় বাবে মানে সেইকাৰণে মানে। ম এই ফ্ৰ ফটো বা ভিডিঅ' বোৰ বহুত বেছি।
বহুত বেছি প্ৰয়োজন হৈ উঠিছে বৰ্তমান মানুহে মানে প্ৰয়োজন মানে অনুভৱ কৰিছে। কাৰণে ব্যৱহাৰ কৰিছে গতিকে আপুনি এই বিষয়টোৰ জৰিয়তে এতিয়া এই কামটো কৰি কিনে আপুনি? নিজে স্বাৱলম্বীও হ'ব পাৰে যদি এজন ভাল ফটোগ্ৰাফাৰ হ'ব। বিচাৰে চেষ্টা কৰিব লাগিব আপুনি। এদিনতে হব নোৱাৰিব এদিন বা দুদিনতে কিছু চেষ্টা কৰিব লাগিব ত চেষ্টা কৰি এজন নিশ্চয়। ভাল ফটোগ্ৰাফাৰ সফল ফটোগ্ৰাফাৰ হলে আপুনি স্বাৱলম্বী হব বুলি মই।
হয় মানে এ আপুনি এইটোয়ে কব বিচৰা নাই যে কেৱল এইটো এটা পেছাইে নহয় যে যে মানে এইটো এটা শিল্প হয়, হয়, হয়। উ এইটো যিহেতু এটা পেছা নহয়। ফটোগ্ৰাফীটো এটা কেনেকুৱা ধৰণৰ মানে অ অকনমান মোক বুজাই দিয়কচোন।
মই মই এই বিষয়ত আপোনাক। কলোৱে এতিয়া এতিয়া এইটো এটা পেচা হয় নাই এইটো এটা শিল্প বুলি ক'ব পাৰো আমাৰ এতিয়া মানে। শিল্প আমি এইটো মানে ধৰক যিমানে আমি আ ভাল চিন্তা কৰিব পাৰিম সিমানে ভাল ফটো উলিয়াব পাৰিম ত গতিকে এইটো এটা শিল্প বুলি মই এতিয়া ভাবো মানে ত আপুনি এই এই বিষয়টোৰ ওপৰত কিছুমানে যেতিয়া আপুনি গভীৰ তথ্য গ্ৰহণ কৰিব তে তিয়া এইটো বিষয় বেছি ভালকৈ বুজি পাব। ত এতিয়া মানে অ ধৰক মই সংক্ষেপ্তে কৈ দিছিলো যে এইটো এটা শিল্প বুলি কব পাৰে আপুনি।
হয়, হয় ভাল লাগিল মই ফটোগ্ৰাফী বা ভিডিঅগ্ৰাফীৰ বিষয়ে আপোনাৰ পৰা বহুত নজনা কথা জানিব পাৰিলো অ বা মই আচলতে ইমান খিনি জনা নাছিলো যদিও ফটো উঠি ভাল পাওঁ বা অ ভিডিঅ' বোৰ মই চাইো ভাল পাও বে বেগৰ ফটোবোৰো চাই ভাল পাও নিজে উঠি ভাল কও কিন্তু মই ইয়াৰ বিষয়ে আপোনাৰ পৰা বহুত ভালদৰে বুজি পালো বা জানিলো আজিৰ পৰা উম ভাল লাগিলে অ ধন্যবাদ
ঠিক আছে ধন্যবাদ থাকিল আপোনালৈও